হেল্ল' হেল্ল' হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ
অ' কওক।
হেল্ল'
এ আছো, এনেই কিনো কিনো কৰিম আৰু।
ভাত খালা?
অ খালো তুমি খালা? খালো খালো তুমি খালানে
কি চব্জি খানা
হেল্ল'
হেল্ল' ভাত কি চব্জি দি খালা
ভাত আজি মাংস শ টক বাৰশ টকাাই দি খালো।
ব্ৰইলা মাংস নে লোকেল।
এ ব্ৰইলাৰ মাংসই আৰু। লোকেল নো ক'ত পাম, লোকেলৰ হাৰ্দি যি বেছি। চিক।
লোকেলৰ দামো বেছি। তিয় আমী দুখীয়া মানুহ ক'তনো লোকেল খাব পাৰিম ন।
অ, সদায় সদায় কত লোকেল পাম আৰু ব্ৰইলাৰটো খাইো ভাল লাগে। ব্ৰইলাৰ পিয়াজ দি ভূনা বনাইছে। পিয়াজ দি ভুনা বনাইছে।
তোমাৰ আমাক বনাইছা নে তুমি বনাইছা?
অ মই নাজানো বনাব মায়ে বনাইছে।
তুমি বনাব নাজানা? আমাই যে বনাইছে তুমি অঁ আমাই যে বনাইছে তুমি চাই থাকিব নোৱাৰা।
অ, চাই থাকো কিন্তু আকৌ পাহৰি যাও গৈ।
অ পাহৰি যায় গৈ, তুমি যেতি যেতিয়া ডাঙৰ হ'বা তোমাৰ যেতিয়া উম, বিয়া বয়স হব তেতিয়া তুমিতো তাত ডেকৰ ঘৰত বনাব লাগিব, তেতিয়া কি কৰিবা?
তেতিয়া শিকিম আৰু।
কি হ'ব। তোমাৰ আম্মা সদায় লগতে থাকিব নেকি অ' অ। অ আমা সদায় লগতে থাকিব তোমাক বনাই খুৱাব কাৰণে। অহ অহ।
তুমি কি কৰি আছ
তোমাৰ মই মানে এয়া হেৰি কৰিব আহিছো অকমান ফুৰিব আহিছো। লগত এ ল'ৰা ল'ৰাটোৱে ছোৱালীজনীয়ে লৈ পেলাই স্কুলৰ পৰা আহিলে যে সিহঁতে শুলে, শুই মানে এক টোপনি মাৰিলে মাত তাৰপিছত কৈছে আমা অকমান ফুৰি আহো, এই সিহঁতৰ দুটাক লৈ অলপ ওলাই আহিছো। পাতটো কানে ইয়াৰ পৰা যাই পিছত আবেলি হৈছে কেনে ওলাই আহিছো গধূলি বাপে বাপেক আহি পাব আৰু চাহ অলপ বনাই দিম আৰু চাহ তাহ খাই একো কিতাপ পঢ়িব, সেইটো কাৰণে এতিয় এইখিনি সময়তে ওলাই আহিছো। চোৱা। অলপ পিছতো ওলাব নোৱাৰিম হাঁহ কিটা হাঁহ কেইটামান পুহিছো ওলাই আহিছো লৰাটোকে ছোৱালীজনীলৈ। তুমি কি কৰি আছা?
হেল্ল'। তুমি কি কৰিছা বোলো?
এ এনে আছোঁ পথাৰ পিনে। কিনো কৰিম আৰু।
তুমি আমাক ছোৱালজনীয়ে কৈছিল। তোমাক দেখিছে বোলে স্কুল যাওঁতে, তুমি বিৰ তলত গৈছিলা হয়।
ছোৱালীনীয়ে কৈছে মোক। কৈছে মই অ কৈছে বিউটি পাৰ্লাৰত গৈছে কৈছে মেকআপ কৰিছে বাৰ কৈছে খুব ধুনীয়া হৈছে, আমা কৈছে মোকো মেক আপ অলপ কৰি দিবা মই সেই তোমাৰ বয়স হোৱ নাই মেকাপ কৰা কৈছে একো নহয় দে বাৰ কৈছে আকৌ। মোক কৈছে মই বোলো তোমাৰ বয়স হয় নাই, মই বাক সুধিম ৰচোন তুমি মিছা কথাও কব পাৰা। ক যে সুধিবচোন আপুনি বাক। সেইটো কাৰণে তোমাক সুধিছো সুধাত তুমি আকৌ বেয়া নাপাবা।
নাই, নাই, নাই।
হেল্লো' অ' কিছুমান ছোৱালীয়ে আকৌ তেনেকে সুধিলে বেয়া নহয়। মই কৈছো আও বা কলেজত পঢ়া ছোৱালী অ'। মই কৈছো কলেজত পঢ়া ছোৱালী আও মেকআপ কৰিব আৰু তুমিতো কলেজত পঢ়া নাই। তুমি এল পি স্কুল পঢ়া ছোৱালী।
তুমি যেতিয়া বা সমান হ'বা। তুমি যেতিয়া যেতিয়া কলেজত পঢ়িবা তোমাকো মেকআপ কৰি দিম তোমাকো পইচা পাই দিম মেকআপ কৰিবা। তুমি নি নিজেই চিনি পাবা বা যেনেকে চিনি পাইছে তুমিও চিনি পাবা। নাই নহ'ব এতিয়াই দিব লাগিব। বা কৈছে আকৌ ময়ো কৰিম। মই বোলো অ কৰিবি দে এনেকে কৰি ভুলাই পেলাই এই শুব দিলো শুলে। শুই এত টোপুনি মাৰিলে। মাৰ পিছত কৈছে আ্ম্মা কৈছে অকমান মই ফুৰিব যাওঁ এয়া ফুৰিব কাৰণে লৈ আহিছো।
অ' অ'ভাত কি দি খালা? যাম মই অলপ পিছত।
অ' তোমাৰ আম্মাই তোমাক ফুৱাব নিয়ে নে নিনিয়ে?
নাই, মই মাৰ লগতে ঘূৰি ফুৰো বাৰু, অকলে নাযাওঁ ক'তো।
লগ বন্ধু বান্ধৱী, লগত যাই লাভ নাইটো। আজিকালি বন্ধু বান্ধৱীয়ে, বাট সা দি দিয়ে। তুমি ভালে থাকা, ভালে হোৱা, ভালকৈ পিন্ধা, দে খিব নোৱাৰে গম পাইছা নে? এনেক্ষেত্ৰত লগ নোহোৱাই ভাল। তোমাৰ, আম্মাৰ লগত ফুৰিবা, আম্মাৰ লগত থাকিবা কোনো ভেজাল নাই। মই এইটো কাৰণে, ল'ৰাটোৰ ছোৱালীজনী মোৰ লগতে লৈ যাওঁ। পিছত ডাঙৰ হ'লে ল'ৰা মানুহ, সি সংগ বিচাৰি ল'ব আৰু। এতিয়া ছোৱালীজনীয়ে, মোৰ লগতে থাকিব আৰু তোমাৰ নিচিনা।
অ। পিছে, ভাত কি দি খালা?।
তাতে আছা না, ফুৰিব আহিছা?।
নাই, মই যাম আৰু ফুৰিব। মোৰতো, ফনিয়াই যাম আৰু।
অ', অ', ক'ক শুনি আছো।
অ', অ', তোমাৰ ভাই ককাই
আমাৰ
তোমাৰ-তোমাৰ-তোমাৰ, দাদাই কি কাম কৰে?
হা?
অ। উম, উম। দা-দাদা, তোমাৰ লগত কাজিয়া লাগে নে নালাগে?। অ', দাদা কাজিয়া লাগে নে নালাগে? তোমাৰ লগত, আমাৰ অ', আমাৰ হ'লি, আমাৰ ল'ৰাটো ছোৱালীজনী বহুত কাজিয়া লাগে। তোমালোকৰ ধৰ দাদা তোমাৰ ডাঙৰ হৈছে, তুমিও ডাঙৰ হৈছা যেতিয়া বুজা শ তি আছে। মোৰ এল পি স্কুল পঢ়া লোৱা ছোৱালী, কিহৰ শক্তি থাকিব বুজা। সিহঁতে লাগিয়ে থা দিনটো, ইছ স্কুল নগলে তো না', কাজিয়া লাগিয়ে থাকে। স্কুল গলে বাচিলো আৰু। কাণ খন, ষ্ট্ৰং কৰি ৰাখিবই লাগে। ইটোৱে বোলে আম্মা, সিটোৱে বোলে আম্মা, উ, শান্তি নোহোৱা কৰে মোক।
অ', ঘৰত থাকিলেতো আৰু, মাৰা-মাৰি চলিয়ে থাকে।
স্কুল-স্কুল নগ'লে মই, বহুত অশান্তিত থাকো। সৰু লৰা - ছোৱালী বুজাব নোৱাৰি, উম।
উম, তেতি শান
সৰু ল'ৰা ছোৱালী না', বুজাব নোৱাৰি, বুজালেও নু
উম, সেইটো হয়।
প্ৰথম বান্ধিব আৰু, এই দুই মিনিট।
উম।
অ', সেনেকুৱাই, ডাঙৰ হলে সেয়া আৰু
নাই, ডাঙৰ বোৰে কাজিয়া লাগি থাকো আৰু, সৰু বোৰে ক'ত বুজিব।
ডাঙৰ হলে বুজে, সৰুতে যে আৰু অবুজ। সৰুতে বুজাব ডাঙৰ হলে, তেওঁ অলপ, বুজি পায় মানুহে শুনিব বেয়া বুলিব, সেইটো জানে এতিয়া, সৰুতেটো সেইটো বুজি নাপাই, চিঞৰিব জানে কাজিয়া লাগিব জানে, মাৰ পিত কৰিব জানে। মানুহে ক শুনি বেয়া ওচৰ চুবুৰীয়াই বেয়া বুলি কব। সেইটোতো বুজি নাপায়,
উম
তোমালোকৰ এতিয়া জ্ঞান হৈছে, তোমালোকে বুজি প
ছিলো আৰু কেতিয়া হ'ব আৰু আৰু বো
বজি পালেও আমাৰ লাগিয়ে থাকো। আমি ময়ে লাগি থাকো আৰু,
উ। তোমালোক
পিছে ভাত কি দি খালা?
হেল্ল'।
হেল্ল'।
তোমালোকৰ মাঘত নহা নেকি? হেল্ল' হেল্ল'। হেল্ল' হেল্ল' নেটৱৰ্কবোৰ ইমান বেয়া হৈছে, বা দে, হেল্ল' হেল্ল' বহুত বেয়া হৈছে দেই,